উম, উম, শুনি আছা নে? উম, শুনি আছানে?
উম, কোৱা?
কি কৰি আছা? কি কৰি আছা?
এ এনেই ওলাই‌ আহিছো, তুমি?
উম, ময়ো এনেই আছো আৰু, আৰু ভাত-চাত খালানে?
খালো‌, তুমি?
উম, ময়ো খালো দিয়া, উম। আৰু খবৰ-চবৰ ভালে, তোমাৰ?
উম, মোৰো ভালেই।
আৰু তুমি ক'তোবা যোৱা প্লেন আছে কি হ'ল যাবানে?
যাম বুলি ভাবিছো লগৰে পোৱা নাই।
উম, ময়ো আছোঁ সেই ময়ো আছোঁ। কোৱা কোনফালে যাবা তুমি কেনেকা কি কৰিব লাগে তুমি কোৱা ময়ো যাম লগতে।
অ'। যামতো ভাবিছো শ্বিলং শ্বিলং।
শ্বিলংত যাবা অ' অ'। কি বাইকে দি যাবা নে ভাড়া গাড়ীৰে দি যাবা? বাইকে দি যাবা।
ভাড়া কৰি দিয়ে যাম চাগৈ, বাইকটো নাইয়ে মোৰ তাত।
ভাড়া গাড়ী দি যাবা কিমান কিমান অ', পইচা কিমান কিমান মান ধৰি
পইচা কিমান অ', লাগিব নেকি পাঁচ হাজাৰ মান। আহা যোৱা আৰু
অ', পাঁচ হাজাৰ মান হ'লে হৈ যাব অ' পাঁচ হাজাৰ মান হ'লে হৈ যাব নেকি?
উম।
পাঁচ হাজাৰ মান হ'লে হৈ যাব? উম, মানে ইয়াৰ পৰা প্ৰথমতে ক'লৈ যাম আমি? গুৱাহাটী যাব লাগিব?
অ',
গুৱাহাটী বৰ্তমান উম।
গুৱাহাটী দি গ'লে অকণ ওচৰত নহ'ব জানো আমি ডাইৰেক্ট গাড়ী পাই যাম। শ্বিলংৰ কাৰণে যোৱা।
অ', আচ্ছা হ'ব।
উম, মানে তাকে ডিচাইড ভালদৰে কৰা তাৰপ তাৰ পিছত আৰু আমি যাব পাৰিম। উম, আৰু এনে তাত আমি থাকিম নহয় দুই তিন দিন মান নহয়।
উম, উম।
উম, দুই তিনিদিন থাকিলে ৰুম চুমটো ভাড়া কৰি থাকিব লাগিব।
হা হা?
ৰুম চুম ভাড়া কৰি থাকিব লাগিব দুদিন তিনদিন মান থাকিলে।
উম।
মানে ভাড়া
ৰুমটো কেইদিনমান থাকিম বা আমি।
তিনিদিন মান থাকিম।
তিনিদিনত বেছি নালাগিব নেকি?
হম, হম? কিমান কিমান মান পৰিব এ কিমান মান ভাড়া পৰিব এদিনৰ বাৰু?
এদিনৰ হ'ব নেকি দুশ মান।
উম, উম, একো নাই দুশ চাৰিশ কিমান হয় বাৰু। মানে লগতে মান ভাবিছো পাঁচ হাজাৰ টকা এটা কম নহ'ব জানো? অহা যোৱা ফুৰা খোৱা তাত থাকা আকৌ আমি ফুৰিম। তাত ফটো চটো তুলিম। মানে আমাৰ অলপ বেছিকে সময়ো লাগিব পাৰে।
উম, উম।
উম, আৰু
পিছে কোন কোন বা যাব আৰু?
উম, তুমি যাবা তোমাৰ আগত মই যাম তুমি যাবা মই যাম। মোৰ লগত, মোৰ লগৰ দুজন মান যাব।
অহ। ময়ো ক'ম বাৰ।
উম তুমি খুবা আৰু পোলে মান কেতিয়া মানে কেতিয়া মানে ওলাবা। খু কিমান টাইম মানে ওলাবা। উ উম মানে ইমান তাৰিখে মানে যাম। তাৰিখ মান দছ তাৰিখ মান ঠিকে আছে দছ তাৰিখ মান গ'লো। আ যাব পাৰিম তুমি ন তাৰিখ মানে কল কৰিবা কল কৰিবা আৰ তাৰপিছত আমি সব জন ৰেড্ডী হৈ ওলাই যাম বাৰু একে লগত।
উম উম।
তাকে এ কি খাম মাংস দি খালো।
আঠটা।
লকেল মুৰ্গী আছিলে তাকে ঘৰত বনাইছে লকেল মুৰ্গীটো খালো খাই বৈকে এতিয়া এনেই টিভি চাই আছিলো ভাবিলো তোমাৰ প্লেন আছিলে তাকে ডিচকাছ কৰোঁ বুলি।
অ অ। উম। আমি খালো দালি
উম উম কোৱা কোৱা।
দালি আলু আৰু ঢেকীয়া ভাজি বুলি কয় নহয়। এয়াই খালো।
উম, আৰু ঘৰত চব ভালনে?
ভালে ভালে তোমাৰ?
উম মোৰো ভালে মই শুনিছিলো তোমাৰ দাদাই চাকৰি পালে বোলে।
হয় হয় পালে।
উম, ভাল ভাল।
পাৰ্টিটো দিম বুলি কৈছিলে দাদাই।
কেতিয়া মানে দিব আমাকো
উম উম তোমাৰ লগৰ কেইটাকো লৈ আনিবা।
উম উম। উম আৰু উ ঘৰত মা এহতে ভালে আছে ন?
উম ভালে ভালে
ম বাবা বাইদেউ ভাই- ভণীক চব ভাল
উম
উ উ আৰু তোমাৰো এতিয়া ইচ স্কুল ছুটি পাই গলা
উম
উম উম উম গম পাইছো এতিয়া উম উম আৰু এইবিলাক বতৰটো কেনেকুৱা কৰিছে
হা হা
বতৰটো কেনেকুৱা কৰিলে বাৰু আজি দিনটো?
এই আজিৰ বতৰটো একদম ভাল কৰা নাই। গোটেই ক'লা কৰিছে একদম বৰষুণ, এতিয়াও দিবই আৰু।
উম, উম। আমাৰ জোৰে বৰষুণ পৰি আছিলে, এতিয়া অকমান কমিছে বাৰু।
আচ্ছা।
অঁ, কি কম গৰম, ঠাণ্ডা মিক্স বতাহ বলে।
বতাহ বলে।
আৰু কি কৰিম? ক'তো যাব নোৱাৰি বতাহ বৰষুণত!
উম, গছ -চছ ভাঙি পৰিলে আৰু হ'ল আৰু।
উম, আহ। তাকে আৰু কেতিয়াবা লাইটো নাথাকে। সেইটো কাৰণে আৰু অলপ- চলপ- দিনটো বেয়াই বাৰু।
উম।
উম আৰু দৌৰিব -চৌৰিব যোৱা নাই? ক'তো বল খেল- চেল খেলা নাই?
খেলটো মই খেলো বাৰু।
উম, উম।
মানে এইবিলাক খেল নহয় মানে গেম খেলো গেম।
উম, উম। কি গেম খেলা বাৰু?
ফ্ৰী ফায়াৰ, তুমি খেলা নেকি?
অঁ, ফ্ৰী ফায়াৰ। ফ্ৰী ফায়াৰ মই বহুত বেয়া পাওঁ, তাক নেখেলোৱেই। মই পবজি খেলো, পবজি চিকেন ডিনাৰ। একো নাই খেলা খেলা, এতিয়া গৰম বন্ধ দিছে এতিয়া অকণ ভালদৰে খেলিবা। ত' সময়টোক চাই কিনে খেলিবা, ঘৰতো অকণ কাম -চাম কৰিবা।
উম।
আৰু আমাৰ ফুৰিব যোৱাটো ফাইনেল হৈ গ'ল। এতিয়া- দহ তাৰিখে ওলাম ন?
উম। লগৰ কেইটাক কম বাৰু, লগৰ কেইটা নগ'লে আৰু মই অকলে গুচি যাম।
উম, উম। একো নাই আমিও আছো লগতে, আমিওটো তোমাৰ লগৰে হয় বাৰু।
উম, উম।
তুমি একেলগত লগত ফুৰিম গৈ যাম।
উ ফটো উঠিম। মোৰ আছে ডিএচলাৰ কেমেৰা আছে। হয়।
উম, ডিএছলাৰ আছে। অঁ, ঠিকে আছে ভালদৰে ধৰি ল'বা। তাতে আমি ফটো- চটো- তুলিব পাৰিম, ফটো তুলিব- পাৰিম। ৱাটাৰ ফল কেইটা চাম, তাত অকণ ফুৰিম ৰিচৰ্টত এনজয় কৰিম।
ধৰি ল মোৰ কামেই নাই আৰু গৰম বন্ধ দিছে। সেইকাৰণে ফুৰিব যাম আৰু।
উম, সেইটো হয় ফুৰিব লাগে। তাকে অলপ -চলপ সময় মিলাই গৈ ফুৰিব লাগে। উম, আৰু- আৰু- কালি কালি ক'ত যাবা কালি কি প্লেন কৰিছ? কালি ওলাবা নেকি ম ম'ম' চম' খাবলৈ যাওঁ অকণ ফুৰিবলৈ?
মম'তো মই বেয়া পাওঁ।
উম, তুমি কি খাই কি ভাল পোৱা?
মানে মই চিকেন চামিন ভাল পাওঁ।
অ', চাওমিন ভাল অ', ঠিক আছে কালি ওলাবা সন্ধিয়া টাইম সন্ধিয়া টাইমত সন্ধিয়া টাইমত। ত' ওলাবা আমি যাওঁ আপ ফুৰিও আহো খাইও আহো লগৰ কেইটাকো ক'বা।
উম, মোৰ লগৰ এজনৰ কাইলৈ ব বাৰ্থডে আছে পাৰ্টি দিম বুলি কৈছে আকৌ।
উম, উম, উম ঠিকে আছে বাৰ্থডে আছে তাৰ লগৰজনক ক'বা আ'ক পাৰ্টি চাৰ্টি দিয়া।
উম।
উম, তেতিয়াহ'লে কালি পুৰা দিনটো মানে ভাল আছে তোমাৰ।
উম
উম, লগৰজন ক'ৰ তোমাৰ ঘৰৰ ওচৰ নে অকন দূৰৰ?
অলপ দূৰত আছে মানে এক কিলোমিটাৰ হ'ব।
উম, উম ঠিকে আছে, তুমি খোজকাঢ়ি অহা যোৱা কৰিব পাৰিবা ন?
উম।
উম।
আৰু কি পাৰ্টি দিম কৈছে নেকি তোমাৰ লগৰজনে?
উম, পাৰ্টি দিম বুলি কৈছে।
উম, পাৰ্টি দিলেতো ভালেই।
উম।
উ আৰু কোন আহ আৰু তাকে তেন্তে কালি আমাৰ কেনচেল ন তেন্তে, তোমাৰ লগৰজনৰ বাৰ্থডে আছে কালি?
অ', পৰহিলৈ আহিবা তুমি পৰহিলৈ আহিবা।
উম, পৰহি পৰহিলৈ আহিম বাৰু।
উম।
আৰু কি কৰিবা উপায় নাই আৰু।
উম, উম।
উম, বাৰ্থডে চাৰ্থডে ভালদৰে মনাবা।
উম, এইপিনে অথনি হাতী ওলাইছিলে নহয়।
অ', তোমাৰ পিনে হাতী ওলাই নেকি?
উম, এক জাক একদম।
অ', অ' উম। হ'ব দিয়া ন, তেন্তে মই তোমাক পিছত ক'ল কৰি আছো
অ'কে, অ'কে।